হেল্ল'
উ কি কৰি আছা?
বহি আছো তুমি কি কৰি আছা?
বহি আছো।
ঘৰতে আছা?
অ ঘৰতে আছোঁ, তুমি?
ময়ো ঘৰতে বহি আছোঁ।
অঁ খাইছা উ খাইছো
অঁ মইওঁ খাইছো
কলেজ গৈছিলা
হয় গৈছিলো তুমি গৈছিলা
মই আজি যোৱা নাই অঁ ঘড়ীটো বেয়া হৈ আছিলে সেই তোকাৰণে কেইটা ক্লাছ কৰাইছে
আজি ছয়টা ক্লাছ হৈছে
কি কি
এডুক্যন পলিটিকেল জগ্ৰাফি ইকনমিক্স ইংলিছ আসামিৰছ
উ হৈছে গোটেই খিনি হৈছে
হয় হয় হৈছে এনেই তুমি কি চাবজেক্ট পঢ়ি ভাল পোৱা
উম হিষ্টষ্ট্ৰী কিয় পুৰণা গল্পবোৰ ভাল লাগে পঢ়ি
হয় হয়
পুৰণা দিনত মানুহে কি কি কৰিছিল সেইবোৰৰ কথা শুনি ভাল লাগে
হয় মোৰ ভাল লাগে এডুকেশ্যন ভাল লাগে তাত শিক্ষাৰ বিষয়ে আছে আৰু কেনেকে চলিব লাগে সেইবোৰ চব বস্তু তাত থাকে সেইটো কাৰণে শিক্ষাটো ভাল লাগে হদায় কলেজত যোৱা
যাওঁ মাজে মাজে ক্ষতি হয় তুমি
মই যাওঁ
সদাই যোৱা
হয় যাওঁ
ক্লাছ হৈ ভালদৰে
হয় হয় তোমালোকৰ হয়নে
হয়
ঠিকে আছে কলেজত গলে ক্লাছ নকৰাকে তো আহিলে বেয়া লাগে কষ্ট কৰি যোৱা হয় আজি গৰম কেনে কোৱা
আজি অলপ গৰম দিছিলে গৰমেই তোমালোকৰ ফালে
আমাৰ ফালে বহুত গৰম দিছে আজি
গৰম আজে অলপ বেছিয়ে দিছে
হয় আবেলী টাইমত অলপ বতাহ দিছিলে পিছত আকৌ গৰম এতিয়া
ঘৰত ৰুমৰ ভিতৰত গৰম ন
হয় হয় বাহিৰত ৰাস্তাৰ ফালে অলপ ভাল লাগে এই বতাহ চতা মাৰে আজি কৰ'বাত গৈছিলা
উম গৈছিলো
অ ফুৰিব গৈছে
ফুৰিবলৈ গৈছিলো ভালেই লাগে পুৰণা চৰা কৰা নে
কৰো
ভালেই লাগে ন
হয় ভাল লাগে ঘুৰিলে মনতটো ভাল লাগে ফ্ৰেছ থাকে মাইডটো
উম
মাজে মাজে ফুৰিব লাগে
উ
কেনেকা জাগাত গৈ ভাল পোৱা
মই ফৰিবলৈ যাওঁ য'তেই পাও নদীৰ কিনাৰত গৈ ভাল লাগে বতাহ আহে ঠাণ্ডা তাত তুমি
মই নদীৰ কিনাৰতো যাওঁ পিছত পথাৰ চথাৰত গছ গছনি থাকে যত তাতো গৈ ভাল লাগে পাহাৰীয়া জেগাতো যাওঁ অলপ চলপ বতাহ মাৰি থাকিলে হয়
বতাহ আহে ভালেই লাগে
হয়
পঢ়াত বহিছা
বহা নাই এতিয়াও তুমি বহিছা
মই বহিছিলো অলপ আগত উঠিছো
উ ঠিকে আছে পঢ়া শুনা কৰিব লাগে
উম উ
খেলা ধলা কৰা নে
অ খেলা ধূলা কৰো
কি খেলি ভালপোৱা
উম ক্ৰিকেট খেলি ভাল পাওঁ তুমি কৰা নে সদায় খেলো
মই খেলো লুডু খেলো মাজে মাজে ইমান এটাাত নেখেলো
অহ
কি কি কি খেল খেলা?
মই কাবাডী খেলো, ক্ৰিকেট খেলো, ফুটবল খেলো, ভলীবল খেলো, গোটেই কেইটা খেলো ভালেই লাগে আবেলি সময়ত স্কুলৰ পৰা আহি পিছত অলপ। খেলা ধূলা কৰিব লাগে।
হয় খেলা ধূলা কৰিলে, হয়। স্বাস্থ্য ভাল থাকিলেহে আমি চব কামবোৰ কৰিব পাৰিম। স্বাস্থ্যৰ মেইন
উম উ স্কুলৰ পৰা কেইটাত আহিছা, কলেজৰ পৰা?
আহিছো আঢ়ৈটা বজাত। তুমি কেইতা? তাত অ' তুমি ত যোৱা নাই। এনে কলেজত কেইটাত যোৱা?
কলেজত উ আঠটা বজাত ঘৰৰ পৰা ওলাও নটা বজাত গৈ নটা আঠটা পঞ্চল্লিশ মানত গৈ পাও প্ৰাৰ্থনা কৰো পিছত নটাৰ পৰা নটা দছৰ পৰা ক্লাছ আৰম্ভ হয়। ফৰ্টি ফাইভ মিনিট কৈ এটা ক্লাছ। হ
সদায় ক্লাছ হয়?
ক্লাছ হয়। মাজে মাজে এক দুইটা মিচ হয় ক্লাছ এবচেণ্ট থাকে মাজে মাজে, ছাৰ বাইদেও হতৰো হেৰি।
কেতিয়াবা অসুবিধা থাকে হয়।
কালি যাবা কলেজ?
হয় যাম। তুমি যাবানে?
মই যাম চাগে অহ
নটাতে যাবা আঠটা চাৰে আঠটা বজাত
উম
উম কেইটাত ছুটি হয় কেইটাত ক্লাছ শেষ হয়
ক্লাছ হয় শেষ হয় তোমাৰ উম আঢ়াইটা বজাত
ঘৰত আহোতে আহোতে দেৰি
অ' আহোতে আহোতে তোমাৰ তিনিটা পোন্ধৰ মান বাজে ঘৰ পাওঁতে পাওঁতে
উম কলেজ কি ঘৰৰ পৰা বেছি দূৰ
ঘৰৰ পৰা অলপ দূৰ দূৰেই আছে তোমাৰ ছয় কিলোমিটাৰ মান হ'ব ছয় সাত কিলোমিটাৰ
ছে কিহত যোৱা বাইকত নাই টমটমত
টমটমত যাও
টম টমত যা, ময়ো টম টমত যাওঁ।
অ', টম টমত গলেই ভাল, বাইকে আজিকালি এক্সিডেণ্টৰ ইমান বাঢ়ি গৈছে।
হয়, বহুত এক্সিডেণ্ট হয়। ঠিকেই আছে টম টমতে যাবা।
উম',
বাক কি ঘৰৰ খবৰ ভাল?
তোমাৰ
আমাৰো ভালেই
ভাল থাকিলেই ভা
হয়।
উ, পঢ়াত কেতিয়া বহিবা? আকৌ
বহিম অলপ পিছত, তুমি
ময়ো বহিম। জিৰো ইংলিছ
উম,
তোমালোকে ৰাতিৰ খোৱা কেতিয়া খোৱা?
খাওঁতে-খাওঁতে চাৰে নটাৰ পৰা দছটাৰ ভিতৰত খাও।
টোপনি কেইটাত মাৰা? উ, আমালোকে দছটা বাজে, দহটা মান বাজে
টোপনি যাওঁতে-যাওঁতে, এঘাৰটা হৈ যায়। তোমাক
মোৰ এনেকুৱাই, এঘাৰটা চাৰে এঘাৰটা এনেকুৱাই বাৰু। ৰাতিপুৱা কেইটা বজাত উঠা টোপনিৰ পৰা?
ৰাতিপুৱা ছয়টা, চাৰে ছয়টা, সাতটা এনেকুৱা ধৰক তুমি কেইতিয়াত উঠা?
মই এনেকুৱাই, খাট্টা খাৰে খাাটটা মান বাজে উঠোতে উঠোতে টোপনীৰ পৰা।
ৰাতি কি ভাত খাই লগে লগে বুজোৱা
ৰাতি লগে-লগে অলপ মোবাইল টিপো, নহ'লে কিতাপ চাওঁ। ভাত খাই লগে-লগে টোপনি মাৰিব আচলতে নালাগে, অলপ জিৰণি লব লাগে খাই।
হয়।
উটো
লগে-লগে শুই গলে হজমটো হয়, যাম-যাম। ৰাতিপুৱা কলেজত এক খাই যোৱা
ৰাতিপুৱা মই হেৰি ৰাতি চাই যাওঁ কেতিয়াবা নহলে কেতিয়াবা ভাত তুমি
মই চাহ খাই যাওঁ
চাহ
হয় চাহৰ লগত বিস্কুট চিৰা কেতিয়াবা চানা এইবোৰে খাও
ঠিকেই আছে ভাতো খাব লাগে।
হয় বাট ভাত ৰাতিপুৱা ইমান সোনকালে মন নাযায় ভাত খাবৰ কাৰণে,
তেতিয়াহলে হ'ব আ দি কলেজ যাবা ন
হয় হয়
অ হ'ব তেনে
হ'ব হ'ব